হেল্ল'?
হেল্ল'?
অ, হেল্ল'?
অ, শুনিছে।
অ, শুনিছোঁ। কি কৰি আছে? এ বহি বহি আছো, চাহ খাই।
চাহ খালে?
খালো, খালো।
অ, আমাৰো চাহ মানে খাই খোৱা হোৱা নাই। এয়া বাকীছে আৰু খাম আৰু উঠা দেৰি যে। সেইটো কাৰণে খোৱা হোৱা নাই। ভাত, পানী হলেই নেকি আপোনালোকৰ?
নাই নাই ভাত বনোৱাই নাই ভাত মই একে দুপৰীয়া মানে একেবাৰে বনাওঁ আৰু ৰাতিপুৱা জলপান খাই দিওঁ।
অ, মোৰ আকৌ ভাতটোও বনাব লাগে ৰাতিপুৱা আপোনাৰ।
অ,
মানে হেৰি মানুহজন ডিউটী লৈ ওলাই যায় যে সেইটো কাৰণে ৰাতিপুৱা সেই দহটা। এই চাৰে দহটা আজি অকণমান দেৰিকৈ যাব এঘাৰটা মানত এই ভাওনা চাই অহাৰ কাৰণে। সেইটো কাৰণে আপোনাৰ মানে বঢ়াবলৈ হেৰি আৰম্ভ কৰা নাই আৰু। কৰিম আৰু চাহকণ খাই পেলাইলৈ আৰম্ভ কৰিম আৰু। বাকী খবৰ খাতি ঠিকে ভালেই।
ভালে ভালে আপোনালোকৰ।
এয়া ভালেই দিয়ক।
ক'ৰবাত ফুৰিবলৈ যোৱা নাই।
ফুৰিব যোৱা হোৱা নাই বাৰু এতিয়া যাম বুলি ভাবিছিলো। পলোহে এই ওঠৰ ঊনৈছ তাৰিখে যাম বুলি ভাবিছোঁ হেৰি শ্বিলঙলৈ।
অ, অ,
এই জুনৰ অঁ আমাৰ যাম তিনিটা। ল'ৰা আৰু মই আৰু মানুহজন।
উম উম।
তেনেকে মানে এই ওঠৰ ঊনৈছ। প তাৰিখে যাম আপোনালোক ক'লৈকো যোৱা হোৱা নাই চাগৈ।
এ যোৱাই নাই অ কতো যোৱা হোৱাই নাই গৰমত। তাতে যাবলৈ মন নাযায় গতো।
সেইটো হয় বাৰু গৰম যি পৰিছে ওলাবই মন নাযায়।
আৰু এয়া গৰমত মানুহবিলাক বেছি ঘূৰি অকনমান ঘূৰি ফুৰিও এককব নে জ্বৰৰ মানুহবাকৰ জ্বৰ। বিচনৰৰ খুপ জ্বৰ চৰ্দি।
বা ঢেৰকৈ মানুহৰ জ্বৰ চৰ্দি বেমাৰ তেনেকুৱা। মানুহৰ মানে।
এয়া ভাওনা কালি কেনেকুৱা লাগিলে চাই।
খা ভাওনা ভালেই হ'ল কালি মানে সোনকালে হে। শেষ হৈ গ'ল ভাওনা চাই থাকোঁতে শেষ হ'ল আমি মানে উঠি অহাই নাই মানে। শেষ হল শেষল লগাই নাই। মানে সেইখনতেও মানুহ উঠি অহা নাই কালি ভাল লাগিছিলে চাবলৈ কিন্তু। মানে সৰু সৰু ল'ৰা আচল এইবিলাক ধুনীয়াকৈ দিছে যে ভাল হৈছে ভাওনাখন আজিও আপোনাৰ আছে আজিখনো ভালেই হ'ব।
অ,
আজিখন অকল মানে হেৰি মাইকী মানুহ আৰু।
অ, আজ মাইকী মান ম ভ ন।
মানে কালিখন আপোনাৰ মতা মাৰকী দুইটা আছিলে আজিখন অকল মানে। হেৰি মাইকী মানুহৰ মানে আমাৰ নামঘৰটো। নতুনকৈ হেৰি কৰিছে আগতে মানে আগৰ নামঘৰ ভাঙিলে যে।
অ, অ,
ভাগে তোৰ নাম কনাইছে। বনাই পেলাই তাৰপিছত এতিয়া আপোনাৰ মানে নতুনকৈ। অ, নামঘৰ মানে নতুনকৈ স্থাপন কৰিছে যে সেইটো কাৰণে।
অ,
কালি কালি আপোনাৰ এখন ধওনা আজি।
হা এতিয়া ক অ, কালি খোৱা বোৱা এতিয়া চাগে লাহ দিয়ে বনাব আৰু ন।
এতিয়া হেৰি কৰিব আপোনাৰ
উম,
হেল্ল'।
অ, অ, ক', শুনি আছোঁ।
কি আল খোৱা-বোৱা কথা কৈছিলে নে?
অ, অ, অ।
আ, খোৱা বোৱা আজি মানে পানীতোলা সভা। আজি আপোনাৰ পানীতোলা সভা পা তিব। কালি আপোনাৰ হেৰি, নাম গোৱা হেৰি কৰিলে। তাত আপোনাৰ তালি চিৰা দৈ এনেকে খোৱালে। প্ৰথম দিনাখন হেৰি কৰিলে এই সিংহাসন স্থাপন কৰিলে। তেতিয়া আপোনাৰ খিচিৰি ভাজি এনেকৈ খোৱালে। কালি আকৌ আপোনাৰ নামগোৱাত চিৰা-দৈ গুৰ। এনেকে খোৱালে। আজি আপোনাৰ কিবা পায়স সেনেকুৱা কিবাকিবি খুৱাব, মানে আজি পনীতোলা সভা আছে।
অ' অ'।
তেনেকে খুৱাব। চাহ-তাহ খুৱাব, চা লা খোলা পিঠা, বৰপিঠা, লাৰু, পকা মিঠৈ এনেকৈ চাট
উম। উম, উম। মানতোলা খোৱা এই সৰু সৰু ছোৱালী বিলাকে হেৰি কৰে ন', এনেকৈও হওক অ'। উম। আমাৰ বাৰ এইফালে নক কৰে যে মানে ইমান এনে বেলেগত কৰা দেখোঁ আৰু তাৰমানে।
অ' নকৰে ন'?
আমাৰ এইফালে নকৰে তাৰমানে, সেইকাৰণে। মই মানে দেইবিনে বেলেগত দেখিছোঁ আৰু মানে সৰু সৰু ছোৱালীকোজনী যায় যে কলহ লৈ পেলাই। সেয়া দেখিছোঁ আৰু, আমাৰ ইয়াত নকৰে সেয়া।
অ', আমাৰ এইফালে কৰে মানে সেয়া বহুততে কিছুমানে নাপ পাতে বাৰু প্ৰায় এত'বাৰে হেৰি, নাম গোৱা পানটোলা সবা এনেকুৱা। আম, আমাৰ ইয়াত বাৰু কৰে বাৰু আমাৰ প্ৰত্যেক বছৰতে পাতে। কিন্তু মানে এইবাৰ অকণমান দেৰি হৈছিলে কিয় মানে এই আপোনাৰ নাম ঘৰ ভাঙি থৈ দিছিলে যে, নামঘৰ মানে হোৱা নাছিলে সেইটো কাৰণে মানে আমাৰ অকণমান দেৰিকৈ পাতিছে আৰু। এনেই আগতেই পাতে বাৰু নামগোৱা।
অ' অ', অ'। এতিয়াজ আপোনালোকটো সিজোৱা সিজোৱা খাই আছে ন'।
উম। সিজোৱা খালোঁ এইক' কালিহে তেল মৰা খাইছোঁ। তাৰপৰা তাকে এতিয়া আমাৰ এই বাইদেউখোন আহিছে। আমিএদ দুদিন সিজোৱাই খালোঁ। আজি যেনিবা হেৰি কৰে, তাকে এতিয়া সেহেতে কৈছে আজি পিছবেলা যাম।
এতিয়া পিছবেলা গ'লে, এতিয়া মাংস আনিবলৈ আকৌ মানটো ইফালে ডিউটিলও যাব লা গে হেৰিও যাব লাগে। এইফালে আকৌ ল'ৰা ত' আজি ক্লাছ নাইনত মাষ্টৰনীয়ে ঘৰ মানে স্কুললৈকো মাতি তিছে। সেনতৰ ৰিজাল্ট দিব বোলে। তাকে এতিয়া কোনফালে দেউতাকে কৈছে এতিয়া মই কোন ফালে মিলাওঁ ৰ'বাচোন। বোলে আকৌ বেছি দেৰি হৈ গ'লেও পিছত আকৌ হেৰি কৰিব।
অ'।
এৰে থাকিবলৈ কছিলোঁ, সিনতে আজি আকৌ নাথাকে বোলে।
অ', আপনাৰ আপোনাৰ ল'ৰা এটাই ন'?
ল'ৰা এটাই মোৰ।
অ'।
ল'ৰা এটাই। আপোনাৰ?
মোৰ এটাই।
অহ, মোৰ সেই ক্লাছ নাইনত, আমাৰ।
অ' অ'।
সেই ভাওনা চাই শুইয়ে আছে আপোনাৰ নুঠে অলপ দেৰি। কৈহে উঠিব আৰু আপোনাৰ চাবচোন দেৰি কৰি উঠিলে কাম চামবিলাক নহয় পতক।
নহয় নহ আমাৰ সিদিনা ইয়াত ভাওনা হৈ গল। মোৰ ল'ৰাইতটো মানে আগদিনাখন দুই দিন ভাও লৈছে আগদিনাখন বি। বিষ্ণু ললে পিছদিনাখন চন্দ্ৰমুনি ললে তাৰপিছতেটো আপোনাক কৈো মই একেবাৰে মানে আমাৰ কেইদিনো সিজো সি আমাক আ সিজোৱা খালে তাৰ গেছ হৈ যায়
অঁ
অভাৰ গেছ হৈ যায় মানে সি সিজোৱা খাবই নোৱাৰে মানে আৰু মানেকে হেৰি যোনদিনা ভাল হ'ব সেইদিনাখনকৈ তাৰ একে বমি হৈহো অৱস্থা নোৱাৰি যায় এইবাৰতো একে সাত বাৰ আঠ বাৰ বমি কৰিছেহি
ইমান আৰু ন আৰু মানে ভাললৈ ভাও ল'লে আপোনাৰ মানে গোটেইখিনিয়ে মানে হেৰি হৈ থাকিব লাগে যে এনেই ধৰক হেৰি হয় হাউ ল'লে গোটেইখিনি হেৰি কৰিব লাগে আপোনাৰ এনে এনেই ধৰক এসাঁজ খাই আকৌ এসাঁজ আপোনাৰ হেৰি কৰি খালেও কথা
নাই তাৰ পিছত পিছদিনাখন মই হেৰি কৰিল পিছদিনাখন কি আকৌ ভাত চাত একো নাখালে আৰু সুদা চাহ অকণহে খাইছে আৰু অ তাৰপিছত কৈছে মই নাখাওঁ খালে মোৰ বমি হয় মই নাখাওঁ তাৰপিছত নহয় মেইনলি হ'ল মানে কি মুখ লাগিলে তাৰ জৰা পানী আনি খুৱাওঁতেহে ঠিক হৈছে
অঁ সেইটো কাৰণে হয়তো কেতিয়াবা কাৰোবাৰ কেনেকুৱৈ কোনোবা মানে হেৰি
তাৰপিছত আমাৰ ইয়াৰ ভাওনা ৰাতিপুৱাই গ'ল দুইদিন আহি আপোনাক কৈছো শুলো শু মানে শুবলৈও এতিয়া টোপনিটোও ধৰিছে আকৌ শুই দিলেও মানে একে দেৰি হৈ যাব তাৰপিছত আৰু বিচনাখনাত অলকমান কৰিলোঁহে
অঁ
বাৰটা বজাত সাৰ পাইছো
তাকেতো বা বহুত দেৰি হৈ যাই গ'ল
বাঁ তটা বজাই খাব এতিয়া ভাতো বনাবৰ হ'ল এইফালে আপুনি ঘৰৰ কাম কেতিয়া কৰিব কওকচোন আহিছোঁ ৰাতিপুৱা পাঁচটা বজাত চাৰে চাৰিটা পাঁচটা বাজিলে ল'ৰা দছ পোছাক সুলতে কৰোতোই বোলো অকণমান বিছনাখনত পাৰো মানুহজনে লে অকণমান শুই ল শুব বিচিনাখননৰ পৰিলোহে বাৰটা বাজি গ'ল নহয় ক উঠো
সতেতে আমাৰো সেইটোয়েইটো হয় মোৰো মোৰ মানে ইমান দেৰি হয় শোৱা আপোনাৰ ৰাতিপুৱাও উঠিব লাগে সোনকালে ইমান দেৰিলৈকে শুই থাকিবও নোৱাৰোকো এতিয়া মানে স্কুল বন্ধ বুলি অকণমান বাৰু দেৰি হয় কিন্তু আকৌ আপোনাৰে ৰাতি এক একে পৰহিটো দুটা বাজি গৈছে গৈ কৃষ্ণাল তাৰপাছত আৰু দুটা বাজিতুইছো তাৰ পিছ কিতো সেয়া আকৌ কালিও সেই দুটা আঢ়টা বাজি গ'ল আহি আকৌ বিচনা চ ঠিক কৰি মেলে আ গো গোটেইখনকে শুওঁতে কওঁতে আকৌ আঢ়ৈটামান বাজিলেগৈ সেই তেনেকৈ তেনেকৈ শুই ল'লে মানুহৰ এনেকে হলে বেমাৰ হে হ'বগৈ
অ' বেমাৰ হ'ব গ'তো।
দিনত ইমান গৰম তাতে শ মানে শওঁ বুলি ক'লে শ'ব পাৰি, কিন্তু ফেন চেন বা হেৰি চেৰি চলিয়ে থাকে তথাপিতো সেয়া মানুহ চেনহ আহি থাকে যে শুবলৈও
আৰু তাৰমানে অন নেকি। দিনত, দিনত মানে কি শুবলৈ হ'লে, অকণমান দিগদাৰ মানে ঘৰৰ কাম খোপাও পৰি থাকে ন। এতিয়া মতা মানুহ বিলাকৰ একো নাই মাইকী বিলাক শুই থাকিব নোৱাৰে নহয়, এতিয়া আপুনি এই খোৱা দিয়া এই ধোৱা পখলা, হা কালিতো মোক কেইটা বাজিছে জানে শুতে, কালি মোক স চাৰে বাৰটা বাজিছে।
অ'।
চাৰে বাৰটা বাজিছে মানে ভাত খাইছো এঘাৰটা বাজিল। তাৰপিছত এতিয়া বিচনা চিচিনা পাৰি কৰি দি কৰি পেলাই গোটেই পাঘৰ চাগৰ মচি কাচি, শুতে শুতে ভাত খাই মই শুতে চাৰে বাৰটা বাজি গ'ল, তাৰপিছত মানুহজনে কৈছে এই চাৰে বাৰটাত শুই, ৰাতিপুৱা কেইটাত খাৰ পাব তাৰ পাছত আকৌ কি হ'ল শুলো চাৰে বাৰটাত শুলে কি হ'ল আকৌ ৰাতিপুৱা আজি ছটাতে সাৰ পালো। মোক সাৰ পোৱাৰ পিছত টোপনি নাহে আৰু। ছ তাতে উঠি লৈ পেলাই আহ, শুবলৈ মানে শুই থাকিব নোৱাৰো আৰু মানে টোপনিয়ে নাহে মানে নহলেকে গা চা বিষাই যাব এনেই শুই থাকিলে মোৰ। তাৰছতে উঠি আহি পেলাই বাহিৰত অকমান ইফাল সিফালকৈ খোজ কাঢ়িলো। কাঁহি তাৰ পিছত অকণ বহীলোঁ বহী পিনে কাপোৰ বাচন চাচন কেইটা হেৰি কৰি ধুই পেলাই এইবোৰো ঠাই গকেইটা সাজি বোলো, চাহ অকণ মই আপোনাৰ ৰাতিপুৱা ৰাতিপা মই হালধি খুন্দি হালধিয়ে অলপ গৰম পানী খাওঁ খাই হালধি পিচি পেলাই খাওঁ, খাই লৈ পেলাই মই তাৰপিছতহে চাহ খাওঁ।
অ', 'আমাৰ আগতে খাইছিলোঁ তুলসী চুলচী আজিকালি আপোনাৰ এই ডাইৰেক্ট গৰম পানীহে খাওঁ গৰম পানী খাই চাহ খাওঁ।
নহয় হালধিটো মানে ফেটি লিভাৰ চিভাৰৰ কাৰণে নেমু হালধিটো ফেটি লিভাৰৰ কাৰণে ভাল মানে, তাৰমানানে সেই আমাৰ মানুহ মানুহজনৰ অকনমান পাইছিলে যে লিপি ফেটি লিভাৰ, তাৰ পিছত সেই মানুহজনৰ লগতে এতিয়া মইয়ো খাবলৈ ললো তাৰমানে।
অ'।
মানুহজনলৈ সুন্দোতে তাৰমানে মইয়ো খাই লওঁ। ময়ো অকণ খাওঁ মানুহজনকো দিওঁ খাইো বহুত দেৰিকৈহে চাহ খাওঁ আৰু।
অ', সেইটোৱে ভালে কৰে তেনেকে আপোনাৰ হেৰি কৰি পেলাই দুয়োটাই খালে ধৰ ভাল অকলে অকৌ খাবলৈ দিগদাৰী। আমাৰ বাৰু গৰম পানীটো অ', ফেটেলী লিভাৰৰ কাৰণে ভাল হয় ন।
উ, এই ফেটি লিভাৰৰ কাৰণে নেমুটো আৰু এই হালধিটো যে, পিচি পেলাই সেই মানে অকণমান মানে হালধিটো পিচি পেলাই নেমুটো অকণমান চেপি দিওঁ অকণমান চেপি অকমান ক'লা নিমখ হ'লেও কিবা অকণ দি পেলাই গৰম পানী দি চাকি পেলাই খাই দিব লাগে। আমাৰ মানুহজনৰ এতিয়া মাজতে মানে পেট অকন পেটটোৰ বিষয় বিষয় হৈ আছিলে। তাৰপিছত ডক্তৰক দেখুবাতে অকণ ফেটি ডিলিভাৰ আছে বুলি ক'লে, তাৰ পাছতে ক'লে হালধি আৰু নেমু খাবলৈ এতিয়া যেনিবা মানুজন নাই দেই বিষ চিষ একো নাই আগৰ মানে মাংস চাংস খাবই নোৱাৰে পেটটো মানে বিষায়।
অ'।
উম, এতিয়া যেনিবা এতিয়া যেনিবা কমিলে। এতিয়া হালধিটো হালধিটো হালধিটো খাওঁতে খাওঁতে কমিলে যেনিবা।
অ'।
এতিয়া মই মানুহজনৰ লগত মানুহজনে খাই যে মোৰো মানে অভ্যাস হৈ গ'লা আগত মই সেইটোয়ে খাওঁ তাৰপিছতে চাহ
অহ, চাহ খায় আৰু।
অ, দেৰিয়ে হয় চাহ-তাহ খোৱা মানে। এতিয়া এইতে উঠিব এতিয়া হালধি নেমু দিলোঁ, দিয়ে খালে খাই পেলাই এতিয়া মানে চাহ অকণ দেৰিকে ল'ৰাও উঠিব। বাপেকো উঠিব একেলগে গোটেই চাহ বনাওঁ আৰু খাই। মই